হেল্ল,
কি কৰি আছে?
মই এইয়া, আজৰি হোৱাই নাই।
অ, ভাত বানালে? উম, হ'লো হ'লো।
অ, ভাল নে?
উম, ভালে ভালে আপোনাৰ?
ভালেই, ভালেই।
ক'বাত ফুৰিবলৈ যোৱা কথা আছিলে নহয় যোৱা হ'ব নাই?
তাকেহে যাম বুলি ভাবি আছো কি হয় জানো।
কিমান সময়ত যাবা?
জানো পাই কিমান সময়ত যায় বৌহঁত।
অ' এতিয়া ৰাতিপুৱা খোৱা বোৱা কৰিলা নে নাই?
ৰাতিপুৱা মানে আপোনাৰ মই হেৰি আজৰি পিজৰি হৈ আহিছোহে খোৱা বোৱা কৰাই নাই।
অ' আজি বাবা কামলে না যোৱা নে?
গ'ল গ'ল।
ভাত পানী দি থৈ গৈছা নে?
ভাত পানী উলিয়াই থৈ গৈছে অ'।
অ' চাহ খালা নে নাই ৰাতিপুৱা আকৌ?
চাহ খালোঁ খালোঁ।
অ' বনাই মেলি দি থৈ গৈছে।
উম, উম ভাত বনালে নে? দুপৰীয়া যাম বা এপাক অ আজি।
অ' এইয়া ভাত বনালো এতক খোৱালো। দেউতাকে, ল'ৰাই খালে আমি দুটাই নাই খোৱা।
কিহেৰে খাল বনালে?
উম মচুৰ দালি, জাতিলাও তাৰ পাছত ঢেকীয়া, আলু ভা জিলো আজি।
অ' উম।
আৰু কি খাবা নো অ বাৰিষা পাচলি পাবলৈ নাইকিয়া।
হয় হয় বাৰু আৰু ইমান দাম কিনিবলৈও।
উম
খুৰা ঘৰতে আছে নে কামলে গৈছে?
কামলে গৈছে ওলাই পেলাই গৈছে এয়া আজৰি হৈ।
উম
আমাৰ খুৰা হেৰি আকৌ ওমমম মানে কাম নাথাকিলেহে খং উঠি থাকে কাম পাই থাকিলে গৈ থাকিব।
অ হয় তো আৰু পইচা পাতি নাপালে মানুহৰ খং উঠে মতা মানুহৰ।
এই নহয় আকৌ সেই গোট বোৰ আছে যে।
সেইটোৱে সেইটোকে কৈছো মানে যিমান হ'লেও চিন্তা এটা লাগি থাকে ন।
উম উম তাৰ পিছত চিনেমা চাবলৈ যোৱা কথাটো কি হ'ল
তাকেহে আজি কোনোবা কোনোবা যাব বুলি কোৱা শুনিছো।
অ
তাকেহে বোলো আমিও যাব লাগিছিলে আকৌ।
নাৰায়ণপুৰলে আহিলে নে কি নো?
আহিলে নহয় চবেই চাই আছে।
নাৰায়ণপুৰতে চাই আছে নে?
উম
অ আমি গমেই নাপাওঁ নাৰায়ণপুৰতে যে হৈ আছে। কিমান জানো টিকেটৰ দাম?
টিকেটৰ দাম আপোনাৰ এশ, ডেৰশ, এশ সত্তৰ, দুশ
অ, আজি কিন্তু বতৰটো ভাল পালা দেই গা-পা ধুবলে।
উম তাকেহে পায় ভগৱানক তাকে চিন্তা কৰিছো আও। উম, মই কাপোৰ বতৰ বেয়া কাৰণে কাপোৰ পোৰ বেছি লোৱাও নাছিলো।
অ। সি গ'ল?
গ'ল গ'ল অ।
দিগদাৰ আক। ক'ত কৰিছেগে?
উম, এই পথালি পাহাৰ।
অ।
বাবা কামলে নহয় বাৰু বাবা এই বাঁহ কাটিবলেহে গৈছে।
কঠীয়া পাৰিলে নাই?
কঠীয়া পাৰিলে অ।
সিহঁতৰ বাৰীতে পাৰিছে কঠীয়া।
উম বাৰীতে পাৰিছে।
এ বৰ কষ্ট দেই বাৰীত পৰা হাতত তুলিবলে।
পিছফালে অ আঠা পুৰা।
উম, এদম এদম উঠে মাটি।
উম।
আমাকো কৈছিলে নহয় তাত পৰা কথা আমি নেপাৰো বুলি ক'লো।
আপোনালোকে কৰিবনে?
কৰিম অ।
উম।
কঠীয়া আমি ইয়াতে পাৰিছো।
অ। কি কঠীয়া পাৰিছে?
ত্ৰিদিপ।
অ। আমাৰ হেৰি আইজোং আৰু শালি নিকি।
অ, এ তাত যিটি ধান ৰুলেও হয় অ। মাটিটো এঠা যেন।
ইমান মানে এয়াঠু মান সোমায়েই যায় দেখোন মাটি।